হেল্ল' অ', এয়া এই অসুবিধাৰ কাৰণে বাহিৰতে বহি কিবা কিবি কৰি আছোঁ।
অ', খোৱা বোৱা কৰিলে?
অ', কৰিলো আপুনি খোৱা বোৱা কৰিলে? ইমান দিন ইমান দিন ফোন এটাও কৰা নাই খা খবৰ এটাও নাই নিজেও নাই কৰা আও মই বোলো খবৰ এটা লও চোন। অ', খেতি বাতি কৰিলে? আমাৰ সেই অ', আমাৰ মাটি ৰুৱাই থাকি আছে, তাকে বোলো কৰি লওক একেবাৰে লগতে বেছি নালাগে তিন চাৰি পাঁচ দিন মান ৰুলে হৈয়ে যাব বাকি অকমান হে
অ', আমাৰ পৰহীয়ৰ পৰা আৰম্ভ কৰি
অ',
এ আ, হেৰি আঠ কথা এটা আছিলে সেইটোকে বোকা দিলে ৰুই হল। আৰু আজি আকৌ সে বেলেগ একে ঘৰ ৰুবলৈ গৈছিলোঁ ৰুই আহি পেলাই সেই ভাত পানী খাই আজৰি হৈ পেলাই।
অ', মই আজি
বা
ৰুবলৈ যোৱা কথা আছিলে ৰুবলৈ যাবলে নহ'ল এই অসুবিধা হলো আৰু বাকী এই কালিলৈকে ৰুলো বাৰু ছয়জনী সিজনী ৰুই দিও গে
অ', ভাল কথা আমাৰ ফালে হেৰি আকৌ আমি হেৰি গোট খাই লৈ পেলাই ৰু একেদিনাখনে বহুত বহুত যায়, সেইফালেও নিয়ম আছে নে কি তেনেকুৱা?
অ', আমাৰো তেনেকে ৰুই দিও ইজনী সিজনী ৰুম হাজিৰা লগাই, হাজিৰা লগাই বাৰু নলগ লগালে ইজনি সিজনী ৰুই দিওঁ, সেই তাৰ পিছত গোটেইকেইজনি লগে ভাগে ৰু। জা জালি কেইজনীও ভাল চবেই লগে ভাগে ৰু যে সিহঁতৰো ৰুই দিওঁদিওঁ বাও তাকে আমাৰ এইফালে সোনকালেই যাওঁ, একদম চাৰিটামান বজাতে যাওঁ আও নটাত ছটা নটা বজালৈ হৈ যায় আৰু।
অ', আমি সেই চাৰিটাত তে যাওঁ, গৈ পেলাই হৈ ৰুংগে আৰু আঠটা বজালৈ ঘৰ আহি পাওহি। কালিহে অকমান কষ্ট পালো কালি ৰ'দটো চোকা
অ',
আৰু পানী মানে ৰাতি বৰষুণ দিলে পানী হ'ল আমাৰ মাট তি খনত একেবাৰে কঠীয়া হেৰি নাপাও আজি দেখিছোঁ একেবাৰে ব ঘন হ'ল পায়।
অ', বৰষুণ দিছিলে নেকি ৰাতি আজি?
বৰশী যোৱাতে বৰষুণ দিছিলে যে।
অ'।
এই হেৰি পানী ঢেৰ হৈ গ'ল, ৰোৱা গুচাইপৰত সিগুচা পৰিলে একেবাৰে ঘন হ'ল, আজি শুকাইছে মই দেখ খিকিছিলোঁ, আকৌ ইঘৰ মানুহৰ ৰুবলৈ গৈছিলোঁ।
অ', তাকে হেৰি কঠিয়াবোৰ চুটি আকৌ চাগে।
অ', আৰু সেই আহাৰতে ইমান ঘনকে ৰুলে ভাল নহয়।
অ'। অ', আমাৰ খেতি বা আমাৰ ৰুৱ মাটিত। একদম ধুনীয়া ধান হয়, সেয়াকে ৰুলে, আমি থুকটো পাওঁ, ঘনকে ৰুলে গছজোপা পাওঁ।
সেইটয়ে আমাকো গুটিটোহে লাগে
গুটিটোৱে লাগে বোলো গছ বোলো কেলে, মই সেয়ে হেঙাকে ৰুই, এইবাৰ ঘনে হ'ল বাপাই।
অ', তাকেহে জলজলিয়া হ'ব আৰু।
উম, বাকী ল'ৰা ছোৱালী কেইটা ঠিকে আছে?
আছে আছে, ল'ৰা ছোৱালী কেইটা ঠিকে আছে।
অ', লৰা টিউচন চিউচন দিয়া হৈছে নে গৰম বন্ধত?
লৰা এয়া আজি এটা আৰম্ভ কৰাইছো মেথছৰ মেথ মেথখন অকণমান টান পাইছে হেনো, তাকে বোলো সেই কৰাইছো বোলো, হেৰি কি হয় কৰচোন, এমাহ। এ অকমান দূৰ, তিনি আঢ়ৈ কিলোমিটাৰ মান হ'ব। যাব লাগে, আকৌ নিদিলেও নহয় নহয়।
অ', আজিকালি বিষয়বোৰ যিহে আমি বুজিয়ে নাপাওঁ।
অ', যোৱা পঢ়োৱাই, পঢ়িছে নে, ল'ৰা?
এ, আমাৰ লৰা পঢ়িছে। ইমান পঢ়িছে, ইমান পঢ়িছে।
টিউশন দি, আছা?
টিউচন গৈছে, আহিছে আৰু।
অ', তাকে। আমাৰ আজি গৈছে হে, ভালে পাইছো বুলি কৈছে, এতিয়া কিবা কৰে আৰু লৰা হে জানিব আৰু।
অ'।
সেইটোৱে আমাৰ পঢ় আমি পঢ়িবলৈ কওঁ, বুলিহে ক'ব নোৱাৰো সেহতঁক মই সোমোৱাই দিব নোৱাৰোতো।
অ'।
এই নিজলে পঢ়িব ন, আমাৰলৈ পঢ়ি দি থৈ নাযায়, নহয়।
অ', এইবোৰ আকৌ ল'ৰা, ছোৱালীয়ে বুজি নাপায়, নহয়। অকমান সুধিবলে নেপালেই ভাল পায় আৰু।
লৰা ছোৱালীয়ে কৰ পৰা বুজি পাব।
খোৱা, বোৱা কৰিলে নহয়।
খোৱা বোৱা, দুপৰীয়াতটো হৈ গ'ল আৰু, আজৰি আৰু পিছবেলাৰ
অ'। আমাৰও মো এয়া অসুবিধা, মায় শাহো মাও, অসুখ দেহা বেয়া তেনেক এহে পুছি ম, পুছি বনালে হয় ভাতকেটা খাই গৈ উঠিলো, উঠি আ ধুই পখালি দিলো অকমান এনে আছো আউ তাত এযুটি লগাই থৈছো তাক তাকে বোলো আজি নবও আও কাইলে পাহে বম
উম, এই পথাৰলে নামিবলে মন গলে হেৰি তাঁতত বহিবলে মন নাযায়। মৌ, আছে।
উম।
এতিয়া আজৰি পিজৰি হয়, দেখোন তাতখনৰ গুৰিলে যাবলে মন যোৱা নাই।
আজি এতিয়া ববলে ভাল হৈছিলে, বতৰটোও ভাল হৈছিলে, কিন্তু হেৰি আক এ, অসুবিধা আকৌ, আজি লেতিয়াও কাইলে ধুও, সেখন
অ, নালাগে, নালাগে সেদে বব
অ, অসুবিধাৰ কাৰণে আজি বব নোৱাৰো, কাইলে বৌম আউ
উম, মই তাকে এতিয়া আকৌ এই অকমান বমগে বুলি ভাবিছো, এই ছোৱালী আহিছিলে গ'লগে তাইও এইবোত জেগাবোৰ আতাই, পিটাই লওঁ।
উম।
ঠাই ঘৰখন সাৰি মেলি আজৰি হৈ, মেলি, অকমান কাঠি চাৰিটামান বাচিম আউ।
অকন, অকনকে বহি আছো। কাৰণেহে হেৰি হৈ আছে, গাবোৰ ভাল হৈ আছে, নতুবা সেই থাকিলে এঙনিমূৰীয়া হ'ব, নহয়।
উম, হেৰি অ, নহ'লে এই তাত লগালে বাৰিষা বৰ বেয়া, ববলে কৰিবলে মন নাযায়।
অ'।
বাকী আৰু খেতি কিমান আছেগে নো।
এই, খেতি আৰম্ভ কৰিছোহে হ'ব, আউ।
অ ছোৱালী ঠিকে আছে
আছে আছে অ ছোৱালী এজনী আৰু সৰুজনী আৰু ঘৰৰ কাম গেটাকে কৰে আ খেতিলে নোলায়ে নহয় কিনো ওলাব কলেজলে গৈ থাকে
উম তাকেহে হেৰি নহয় এইটো কি ডাঙৰ ছোৱালী আছিলে নহয় গ'ল নি
গ'লগে গ'লগে তাৰ হেই ল'ৰাটো আকৌ গৰম বন্ধৰে কিবা কিবি কৰিবলৈ দিছে হেতেঁও হায়াৰ ছেকেণ্ডাৰী বৰ্ডত হে নিদিলে আকৌ সৰু পাই হেতক মানে নেলে লে এইবোৰ লেখা মেলাবোৰ নেদেখুৱালে পিছত স্কুলত হেতক ঢেই হাইছমেন দিয়ে পোন্ধৰ আগষ্টলে আকৌ কম প্লিট কৰিব লাগিব পোন্ধৰ আগষ্টৰ দিনাখন কিবা বক্তৃতা দিব লাগিব সেইবোৰ দি দিছে
উম উম
নতুবা বক্তৃতা মানে প্ৰত্যেকে দিবই লাগিব, সৰু, ডাঙৰ কথা নাই আঅ
অ, সি সৰু হৈ, আছে নহয়।
টা দিৱসৰ ওপৰত ক'ব লাগিব।
উম তাকে এতিয়া পাই ষ্ট্ৰিক মানে স্কুল বিলাক
অহ ইহঁত এই হায়াৰ ছেকেণ্ড এতিয়া মানে এতিয়া ইহঁতে এতিয়া দ্বিতীয় শ্ৰেণীৰ পা তৃতীয় শ্ৰেণীলৈ পাবহে তাহাতঁৰ হায়াৰ ছেকেণ্ডৰী হেৰিয়ত যেনেকে কাটে প্ৰশ্ন, তেনেকে কাটিছে আৰু।
ওম। ষ্টিক, ভাল হে তেনেকে অকমান ষ্টিক হ'লে।
নাম বুজিয়ে নাপা পালে, কাবাক সুধিব লাগে বুলিও গম নাপালে, মানে ছাৰজনক সোধাহেঁতেনও হয়, বুজাই দিয়ে।
ডাঙৰ বিলাকেও সোধা দেখা নাই, সিহঁতেও না ই সোধা, বুজি পোৱা নাই সি, তাৰপিছত আৰু বোৰ বুজি নাপাই পেলাই সি প্ৰশ্নখনকে লিখি থৈ গুচি গ'ল নহয়।
ঔ!
এতিয়া তাকে হেৰি কৈছে, আকৌ ছাৰহতঁক কৈ তাই ফোন কৰি পেলাই কৈছে ছোৱালীয়ে, ছাৰ এনেকে-এনেকে ল'ৰাই বুজি নাপালে, নাপায় কিনে প্ৰশ্ন কাকত খনকে লিখি হেৰি লিখি থৈ গুচি আহিলে আৰু মাষ্টৰ খিনিও সৰু ছামটোক চাব লাগে যে পাইছে নে নাই পৰা, নে কি লিখিছে, কি নাই লেখা?
সি মিলিছে, আমাৰ আকৌ ছোৱালীহঁত তৰ ভাল বাৰু, শিক্ষকসকল একে চাই মেলি কৈ মেলি দুই-এটা বুজাই দিয়ে বাৰু।
আকৌ হায়াৰ ছেকেণ্ডেৰী নহয় ন, এতিয়া সিহতৰ ক্লাছ হেৰি ওৱানৰ পৰা একেবাৰে তেনলৈকে।
একেটা হলতে বহুৱাইছে।
অ, হ'লেও অকমান বুজাই মেলি দিব লাগে।
অ, সেইটো কাৰণে আকৌ, ইমান ষ্ট্ৰিক ধৰিছে, আমাৰ ইহঁতৰ নহয় বাৰু ইমান ষ্ট্ৰিক। উম, অকমান বুজাই মেলি দিয়ে।
কাৰ আছে?
অহ। এতিয়া প্ৰশ্নটো সেয়া নকৰিলেই।
সিহলে গণিতটোৱে আছ অসমীয়াটোৱে বুজি পাইছে সি, সেইখিনি কৰিছে নহয়।
ইংৰাজীতো সি বুজি নাপালে।
এ, এইবোৰ পতককে বুজি নাপাই নহয়, কুৱেশনো কি বুলি কয়, সিহঁতৰ নো তাক
অ, এতিয়া মই তাইক তাকে কৈছো ইংৰাজী প্ৰশ্ন খন বোলো তই সেই ঘৰতে তাক কৰাবি, এইটো মানে কি সুধিছে শুন
অঁ।
আগলৈ তেতিয়াহে সি পঢ়ি-পঢ়ি চাব, অ এইবোৰ প্ৰশ্নহে উত্তৰ নহয় বুলি।
অঁ, তাকেহে।
বা চাৰহতক সুধিবলৈ কৈ পঠিয়াবি নজনাতো বোলো। সেইদ কৈছোঁ মই।
আহ। তাকেহে, এইবোৰ ঘৰতে অকমান বুজাই-বঢ়াই দিব লাগে, মা গাৰ্জেনতে নাচালে দিগদাৰ হয়, মাছ তৰ ওপৰত চব নিৰ্ভৰ কৰিব নোৱাৰি যে, শিক শিকোৱা নাই যে সেইকাৰণে তেনেকুৱাে। অ'। তাৰপা খোৱা
যি হয় হওঁক আৰু বোলো ল'ৰা এটাই তাকে ভালকে পঢ়া শুনাত অকণমান গুৰুত্ব ত' দিবি হত, বৰ উৎপটিয়া অ', আহি ইয়াত এক কেন্দু এনেই নাথাকে অকল
এ, আমাৰ এতিয়া ঘৰত সেয়া আমাৰ হৈ যা মোহা মাহীয়েকৰ ল'ৰাটোও আহিছে, আমাৰ ঘৰ এই দুটাই ইয়ে ৰাম ভিতৰ উৰাই দিছে, থাকিব নোৱাৰি মই বাহিৰলে ওলাই আহিছোঁ। ইমান উৎপাত অ', আমাৰ ঘৰত দুটা বেছি। মাৰ ধৰ নক'বই আৰু গমবন্ধৰ দিনকেইটানো কেইলেই দিয়ে
ছোৱালী দুটা হে আও।
ঠিক আছে হ'ব দিয়া। মই এই মানে দালি অকণ উঠাই থৈছোঁ। অফ কৰোগে।
অ', হ'ব দিয়ক মইও কাম এটা লাগি আছোঁ। এই এইটো কি এতিয়া সেই ছোৱালীয়ে কি ডাঙৰ কি সৰু ছোৱালীয়ে কি কৰি আছেনো? হেল্ল'!
অ', সৰু ছোৱালী হেৰি নাই, জেঠাইকৰ ঘৰলে গ'ল। ঠিক আছে, মই দালি অকণ উঠাই থোৱা আছে গেছত।
উম।